শুনিছ। শুনিছো শুনিছো শুনিছো
আহ কি কৰি আছো
মই ঘৰতে ভাত খাই এনেই বহি আছো ভাত খালি
কি কৈছ
ভাত খালি নে।
ভাতটো খাই লিলি ভালকে?
কত আছ?
ভাত নাই খোৱা মই ৰাতিপুৱা বাটতে খাওঁ আৰু শুই উঠিয়ে। মই এই ন অ
অ অ এই ঘৰতে বিশ্বনাথতে বহি আছো বিশ্বনাথতে আছো
অ ভালকে শুনিছ নাই
শুনি আছো মই কথাখিনি
আহ
তই শুনিছ নাই? এই আমাৰ ঘৰত জবাব ফুল ফুলিছে নহয় আমাৰ ঘৰত জবাব
জবাব ডাঙৰ নে?
অ। ডাঙৰ ডাঙৰ পাহ
গোলাপ ফুল ফুলিছে নেকি গোলাপ ফুল গোলাপ
গোলাপ ফুল গোলাপ নাই
কত আছে বাও
গোলাপ মৰি গ'ল গোলাপ মৰি গ'ল
আহ।
আমাৰ এই গুলপীয়া জবাবহে আছে।
গলো পিয়ীয়া বাপ।
ফুলি আছে ন গুলপীয়া।
অ।
তাৰপিছত আৰু কি বুলি কয় উম। এ আমাৰ কলত কলগছত কল লাগিছে ন।
কল বছৰ কল লাগিছে নেকি এইবাৰ।
অ কলগছৰ কল লাগিছে।
অ ডাঙৰ কথাচোন।
ডাঙৰ কথা থাকে কলগছৰ কল লাগি গ'ল। অমিতা কছৰ অমিতা। এই ঘটনাটো এই সিদিনাখনানি এই ঘটনাটো ঘট দিলে কল পাছত কল লাগিছে।
অ এ। অমিতাৰ গছত অমিতা লাগিছে।
অ শুই শুই থাকো দে তাৰপিছত তাৰপিছত কি বুলি কয়। তোৰ হেৰি হ'ল এই অমিতা গছৰ অমিতা লাগি পকি গল। উম।
প অ পকিলেও।
কি কৈছ অমিতা গছত অমিতা লাগি পকি গল অ।
তাকে এতিয়া ক অ কঁঠালটো এতিয়া আছিলে বুলি কল যে-
কঠাল আছে কঠাল আছে। গ
পকা নে কেছা?
ককা খাব অহা যদি আহ -
হা।
খবলে আহ যদি আহ -
পকা কঠাল
অঁ।
মানে কাল পোৱা কঁঠাল খালে। পকা কঠাল যদি মই খাওঁ। তিদিন লাগিব কেঁচা হলে খাম ঘৰতে লগা নেকি।
ঘৰত লগা ঘৰত লগা।
অঁ।
তাৰপিছত কি বুলি কয় ময়ে কি কলা?
অ আহ কঠালৰ গছৰ কঠালো লগাই দিলে কলগছ- চৰ কল লগ পাই ললে।
তাকে টো কলগছৰ কল লাগিছে নহয় আমাৰ। শুনিছ। তাৰপিছত তোৰ এই জবাব ফুল জবা ফুলিছে।
ৱাহ।
তাপা এই আৰু।
সেইবিলাক কৈ দিয়ে ফটো আমি এইবিলাক।
অ কি কৈছ? অঁ। হাঁহ চৰি আছে আমাৰ ঘৰত হাঁহ তিনিটা চৰি আছে। হা
কৰ
হা‍ঁহ তিনিটা চৰি আছে হা, আমাৰ ঘৰত। তিন কল এথোকত আছে, দছটামান আছে এথোকত। কল গছ ছত জবাব ফুল ফুলিছে।
তাৰপা এতিয়া কল কেইটা লাগিছে, কলগছজোপাত?
কলগছজোপাত কল কেইটা লাগিছে চাম দেই। নাই, দেখাই নাই এটা ছৈ আছে কলগছৰ তলত। অ'।
অ'।
এইবিলাক ঘটনা ঘটি আছে। কি হৈছে নাজানো আৰু দেই। কলগছত অ', কলগছৰ হা‍ঁহ চৰি আছে।
তাকেতোৱে কি ক'ত নোপালোহি তাৰে- হা‍ঁহ চৰি আ
মই বেলেগ - বেলেগ দৃশ্য দেখিছোঁ দেই মই।
তো মই বাৰু বেলেগ কথা কৈ দিলি। মই ভয়ে খাই গলোঁ। কলগছৰ কল লাগি গ'ল, কলগছৰ তলত হাঁহ চৰি ফুৰিছে। ৰাম - ৰাম। অ' অমিতা পকি গ'ল?
আমাৰ- আমাৰ তামোল- আমাৰ তামোল গছত পান লাগিছে।
তামোল গছত পান লাগিছে?
অ' তামোল লাগিছে নাই?
অ' তামোল কেৰ্কেটুৱা খালে।
অ'।
আমাৰ ৰাস্তাটো বনালে নহয়।
ৰাস্তা বনালে নি?
ৰাস্তা বনালে।
অ' ফৰ লাইন নে টু লাইন নে থ্ৰী লাইন?
এইটো ৱানলাইন। ইটা- ইটা ৰাস্তা- ইটা ৰাস্তা। অ'।
ইটাখিনি হিলে নেকি বাৰু এতিয়া? ইটাবোৰ হিলে নেকি বোলো।
অ' এই বুঢ়াগৰু দা- দাঁত লৰাদি লৰে।
অ' মানুহ মৰিব সেইফালে বাইক-চাইক চলাই গ'লে।
মানুহ নমৰে পতককে। পৰিলে মৰি যাব।
অ' চিলিপ মাৰে?
চিলিপ মাৰে অ'।
ক'বাত আহি আছ নেকি?
মই হাগিব লাগিছে।
অ' হাগি ল - হাগি ল।
উম, তা গৈ আছোঁ। মই- মই নিজৰ ঘৰত নাহাগো নহয়। লোকৰ
ক'ত হাগগে?
মই এই ধনতৰ ঘৰত হে হাগো?
তহঁতৰ ঘৰত কি হ'ল?
মই আমাৰ ঘৰত হাগি ভাল নাপাওঁ।
ধনতৰ ঘৰলে আহ' মানে হাগিবলে।
হয় - হয়। ৰাতি যেটাই নবাজক, যিয়ে নহওঁক, মই ধনহঁতৰ ঘৰতে হাগোহি।
অ'।
এই ধনহঁতৰ কুকুৰটো- ধনহঁতৰ কুকুৰটো যে আছিলে চুমি যে
অ'।
চুমি হেতৰ মাকে ষ্টাইল কৰি থৈছে নহয়, একদম ডিজাইন বিকাইন আঁকি থৈছে।
কি কেনেকুৱা কৰিলে কাজল চাজল লগ।
কাজল লগাই দিলে। ফুট লগ গাই দিলে অ।
অঁ, গাভৰু ছোৱালীজনীৰ নিচিনা হৈ আছে আও। উম। বাকি এতিয়া কত।
হে।
গৈ পালিগে নাই।
মই লেটিঙত আছো।
অ লেটিন পালিগে।
লেটিন পালোহি।
অঁ। হাগি ল হাগি ল ভাতদৰা খাবি ঠিকছে তাৰপা হাগিবলৈ ল-। মাইবি।
তাকেইতো জীৱনটোকেলকেনে খাইছো।
হাগিছো শুইছো আও অ খাইছো হাগিছো শুইছো আও। অ সেইয়াই হৈ আছে আৰু।
এ এই ফোন কৰিছিলে নহয় মোক এতিয়া গাৰ্লফ্ৰেণ্ডে।
তাপা।
তাৰপা ৰিচিভ নকৰিলো কেলা।
অ বাদ দিলি নে কি একেবাৰে।
বাদ দিলো।
এই সেইদিনা যে নিচিলি যে। বস্তুটো এইটো কাম হ'ল নাই।
কামটো নকৰিলো সেটো পিছ। সেইটো বেলেগ এদিনা কৰিব লাগিব।
কি কৰিলি। দি দিবি নালাগে নালাগে যদি দিবি মই কাম কৰিম।
লাগিব হে আকৌ যামেই মই দুদিনমান পিছত। সেইটো আচল বস্তু আৰু।
অঁ।
সিদিনাখনি তুমি সেইটো, সেইটো লগাব মান কৰিলে ক সেইদিনাখিনি লগাব মানা কৰিলে আক।
দায়েক কৰিলে মানে। দায়াগ হ'ল নেকি। আ এতিয়া সেইদিনা মানে তালে গলিগে মানে।
অ তই ফটো দেখা নাই নি মোক।
ফটোটো এই চিনেমা মই চিনেমা হলত মই ফটোৱে দেখিছিলোঁ।
এ সেইবিলাক ষ্টেটাছ, সেইবিলাক এই আমি দিবও নোৱাৰো নহয়।
অঁ। এনেবি জাকে তাকে দেখাই নেথাঅ।
লেটিঙত বহি ভাত খাম বুলি ভাবি আছো এতিয়া মই।
ভাতটো অ তাকে! সেইটোৱে কৰ আৰু খাই খাই হাগি থাক খাই থাক হাগি থাক। এতিয়া ইমান কষ্ট নহয় অ আৰু উঠি মেলি গৈ থাকিব। নালাগে আৰু আৰু কিমান উঠি মেলি। দিবি আকৌ কিমান বহিবিগে অ তাতে বহি লৈ পেলাই হাগি- খাই তাক।
কাঁহী এখন লৈ লওঁ। ধন্দ ঘৰ পৰা কাঁহী এখন লও। ধন্দ ঘৰ পাকঘৰটোৰ ওচৰতহে। পাকঘৰটো সিহঁতৰ ঘৰ ওচৰ লেটিনটো
অ তাপা এইফালে ভাত দি দিবিলে অ তই খাই থাক হাগি থাক।
অ সেইটোয়ে কৰো নেকি হাগি থাকো খাই থাকো। ছোৱালীজনী ভাল লাগিব লৈছো। আছে ছোৱালী এজনী পতাম ৰ পতাই লম ৰ আকৌ এবাৰ।
আমাৰ এইফালে নে বেলেগৰ
ইয়াৰ ছোৱালীয়ে পতাম ক বেলেগৰ ছোৱালী পতামনো।
অ পতা পতা পতা
পতাই ললেহে আকৌ খাব পাৰিম পটোৱাৰ পিছতহে খাব পাৰিম।
অ চাই লওঁ অ
অ এই এইটো নিজে কাটিবলৈ দিম নে তই নাকাটি নিদিবি আক
অহ হব কেলা অহ।
ৰাস্তালৈ ওলাই আহিবি নি? ৰাস্তালৈ ওলাই আহ' যদি মই ওলাই যাম আক।
আহ।
উম গছৰ তললে আহ।
অহ অহ আহ।
তাৰপিছত এই কি বুলি কয় জানো কথাটো মই পাহৰি আছো অথনিৰ পৰা কম কম বুলি।
কি কথা?
হাগি যে আছো মই
অ হাগিয়ে থাক বাও।
এ অকমান অকমান গু ওলাইছে গু অকমান অকণমান ওলাইছে নহয় এতিয়া।
অ গু অকমান অকমান ওলাইছে। অ।
কি কৰো তাকে ভাবি পোৱা নাই মই।
অ।
অলপ এই ফুটাটো ডাঙৰ কৰি দিওঁ নি?
অ ভাল ভাল। ডাঙৰ কৰি দে।
এইটো গু নোলোৱা হৈছে নহয় কি কৰো মই সেইটোও চিন্তা কৰিছো এতিয়া।
এ সেইটোতো।
কি হৈছে জীৱনটোত একো কেলা গম পোৱা নাই।
তাকে জীৱনটো কোনফালে গতি কৰি আছে নিজে গম নাপাওঁ।
তাকেইটো মই মানে কি কৰিম এতিয়া কি নকৰিম বুজি পোৱা নাই ঐ। পঢ়ি শেষ। দোকান যাওঁ। দোকানত গৈ বাচন ধুওগে।
অহ।
আকৌ বিচনাখনত পৰো খাওঁ শুউ। ভাত খাওঁ, শুউ।
অ এ আই হৈ আছা।
উম।
উম।
কেলা গু অকন ওলাও ওলাও কৰি আছে কেলা ওলোৱা নাই।